হেল্লো
হেলো
অ আহিছে ন
অ
সেনেকে আহিছে আৰু ফাইভ আৰু এনেকে অব্লিক দি জিৰো
অ অ
তই মোক আকৌ নতুনকে কল লগাইছ ন
অ জিৰো আৰু অব্লিক ফাইভ
অ ঠিকে আছে মানে এইটো আকৌ এই নতুনৰ ফাৰ্ষ্ট এটা আৰম্ভণি হৈছে বুজি পালি
আহ আহ
উম অ মানে কি গেছ শেষ হৈ গল গল নে কি
অ তাকেটো চিলিণ্ডাৰটো শেষ হৈ গ'ল ষ্টভটোতে বনাই আছো এতিয়া অলপ ভাল হৈ আছে আৰু
অহ অ মানে হেৰি ষ্টভ ন এই যে আগত যে আছিল পাম্পিং ষ্টভ ইণ্ডাকচনটো কি হ'ল
ভয় লাগে সেইকাৰণে ব্যৱহাৰ কৰা নাই
ভয় লাগে ন অ আমাৰ তাকে আজি গেছ আমাৰ বুকিং কৰাতটো আহা কথা আছিল কিন্তু এতিয়া লৈচোন ফোন কৰা নাই বুকিং কৰিছ নে নাই গেছ
বুকিং কৰা আছে কালি পৰখি সি মানে হে আহি পাল
তাকে খবৰ লব সি নহলে মানে কি কৰে এই সিহঁতে গেছ
অ যোৱা মাহত আমাৰ গেছটো সেনেকুৱাই কৰিল সিহঁত সেইকাৰণে আমি ইমান দিন পোৱা নাই নহলে আমাৰ ডাবুল চিলিণ্ডাৰ কৰি থৈ দিয়ে দেউতাক দেউতাকে ঘৰত নাথাকে যিহেতু আনি দি থৈ যায় কিন্তু এইবাৰ এই গেছৰ এই প্ৰব্লেম হৈ থাকে থাকা কাৰণে এইবাৰ এনেকুৱা হ'ল
উম উম মানে খবৰ কৰিবি যে আমাৰ যদি বুকিং ওলাইছে আমাক লাগিবই দিয়ক বুলি কবি পুৰা
উম
নহলে ইিহঁতে হোটেলত বিকি দিয়ে
অ অ সেনেকুৱাই কৰে সিহঁতে আৰু মানে কি ষ্টভত বনোৱা বেছি খালি গেছ হয় বহুত
গেছ হয় আৰু কিবা এতিয়া ষ্টভবৰ্ড আৰু খোৱা দিন নাই কেৰাচিনৰ যিটো এটা কিবা চেন আহা যেন লাগে হয় নে
অ আৰু কিবা কেৰাচিন কেৰাচিন কিবা গোন্ধও পাও
খৰিত খাব পাৰি কিন্তু এতিয়া এই গৰমত কোনে খৰিত ভাত বনাব ন
ঠাণ্ডাৰ দিনত এতিয়া ভাল দিয়কচোন ষ্টভ টো ওচৰতে চলি আকৌ বহাই ললো মইও বহি ললো অ সিও পঢ়ি থাকে থিল তাপ পাই থাকিল মইো ভাত বনাই আছো তাপ পাই আছো তেতিয়া অলপ ভাল লাগে এতিয়া গৰমত বাপ ৰে
বাপৰে এতিয়া তয় এক কাম কৰ আজি এবাৰতে বনাই ফ্ৰ্ৰীজত থৈ দে
কিবা মানে মোৰ ভাত খিনি কিবাকে মই মানে এটা চিটি বাজিল গেছত আৰু এটা চিতিল বাজিল তাৰে পিছত আঞ্জা খিনি ভালকে তেওঁ মানে উতলা নাছিল এই লৈ আহি মই দিলো ইতে ষ্টভটো এতিয়া বাৰু সেই হৈ আছে কিন্তু মানে কি পিনন্টো ভাঙি আছে পিন টো দিব পাৰা নাই যি গেছ জুইতটো এক চাইডে মাৰি আছে
অ আৰু মানে অ পিনটো নিদিলে মানে জুইতটো ভাল ে নীলাকে নাহে
অ এইকাৰণ তথাপিিতো মানে মই গেছটো আজি মানে ৰকমটো চাই কেনে মই ৰাতিৰ কাৰণেও বনাই দিছিলোো আঞ্জাটো বেছি হ'ল সেইকাৰণে গেছত তাৰ মানে উতল নাখালতে এতিয়া কি হয় চাও
বহুত দিন মানে জ্বলোৱা নাই ন বহুত দিন জ্বলোৱা নাই যে
এতিয়া গেছ থাকে গেছ নোহোৱা সময়তহে দৰকাৰ হয়
উম আৰু ময়ো ইণ্ডাকচন মানে কি ব্যৱহাৰ কৰিব মানে হেৰি কৰো ভয়ে কৰোঁ আৰু মানে ইণ্ডাকচন পুৰা প্ৰপাৰ তাৰে কাৰণে বাচন লাগে ন
অ সেইটোৰ কাৰণে মানে আমাৰ আছিল মানে যোনটো মানে কেৰাহী আছিল সেই কেৰাহিটো মানে তলফালে ফুট তিল আৰু যোনটো কুকাৰ মানে আনিল দেউতাকে সেইটো তাৰ মানে সেইটোত নবহে মানে তলটো বোলে একদম প্লেইন লাগে তেতিয়াহে মানে হল
অ ইণ্ডাকচনৰ মানে চাহ বনোৱা চচপেন হওঁক গৰম পানী কৰা পুৰা প্লেইন হ'ব লাগিব এটা বাচনৰ চছেট পায়েই বেলেগকে
অ মই চাইছিলো বিশালত
আৰু আজিকালি মানে ব সেনেকে বাচন বিচালত বা য'তে কিনিব যাওঁ সেইটো মানে সুধি ল'ব লাগে
অ
যে মই এইটো গেছতো বনাব পাৰিম নে ইণ্ডাকচন তেতিয়া মানে কৈ দিয়ে মানে ছেলচচ মেনে অ দুইটাতে পাৰিব তেতিয়া ভাল আৰু
আহ
এতিয়া মইতো কুকাৰ দুটা আছে দুইোটা গেছৰ কাৰণেহে হয় ইণ্ডাকশ্যনৰ কাৰণে নহয় মাক আক নতুন লব লাগিব সেইণ উজএ নকৰো থৈ দিওঁ
এনেকুৱা ছেট এটা আনিম ৰ'ব মানে হেৰিৰ কাৰণে এ কেতিয়াবা হঠাৎ দৰকাৰ শকান য এতিয়া ঘৰতে যদি কিবা শকান পতা যায় গেছত চাহ মানে কিবা বনাই থাকিলে আৰু আফালে হেৰিটোত চাহ তাহ হয় আৰু
কিবা এটা বেলেগ বনাব পাৰিম আৰু ভাল ইণ্ডাকচনটো ললে কাৰণ কি এই প্ৰেষ্টিজৰ চেজতীজৰটো বিল বেছি নাহেতো
উম
বেছি বিল নাহে মানে বেলেগে ইউজ কৰিছে মই সুধিছোঁ আৰু আৰু এটা ত আনি থব লাগে ও এইটো যে ইলেক্ট্ৰিক ৰাইচ কুক কাটো স সেইটোও কিন্তু বহুত কামত দিয়ে মানে গেছ শেষ হলে একেলগে মানে পলাও টাইপৰ বনাই থব কাৰণে
আহম
ন সেইটো ভাল মানে ধৰে এখনতে হৈ যায় আৰু আৰুনো কি আমি আৰু কম মানুহ থাকো ন দিনত
আহ
ৰাতিহে মানুহ বেছি হয় আমাৰো দিনত
এ সেইটোয়ে দিনতো আমি মান মানে দুইজনে থকা যায় ৰাতিহে
উম আমাৰ এতিয়া গেছটো আজি এ মানে আনিব কম নহলে ভাই মোৰো শেষ হলে দিগদাৰ পাম এনেকে হেৰি তোমালোকে খোৱা পানী ভাল ন তাতে
অ খোৱ পানী আমাৰ ভাল
কুৱা কুঁৱাৰ পানী খোৱা ন
কুঁৱাৰ পানী আৰু উম ঘৰত আনি ফিল্টাৰ কৰো কৰি সেনেকে খা ডাইৰেক্ খোৱা নাযায় তথাপিতো মানে আমাৰ চিকচিকে আৰু পানী এনেও ব্য্ৱহাৰ কৰিব পাৰি নিজৰ আৰু পানী যে
নিজৰৰ পানী চাফা হয় আমাৰ এই সমান এৰিয়াৰ পানী বিলাক বেয়া ঘেলা ঘেলা
অ এই আমাৰ ওচৰৰ খিনিৰ আমাৰ ওচৰৰ খিনিত আকৌ আইৰন আছে আমাৰ খিনি নাই এই যদি পানীত বেজিো পৰে তেতিয়াও মানে
দেখা পায় ইমান চাফা ন উম আমাৰ ইয়াত আকৌ পানী কষ্ট খোৱ পানী নাই পানী বিলাক লেতেৰা গোটেই এতিয়া পানী কিনি কিনি আনিব লাগে আমাৰ যিটো পানীও আনিব লাগিব সদায় মানে এটা জানোোৱে আৰু
উম ভাল হ'ল নে নাই
অ হল মই ভাত বনালো আলু অকল আলু দি মাছ বনালো এতিয়া অকণমান দেৰিকে খাম বাবু খেলি আছে সি গা ধক খেল খেলা হলে ভাত খাম আৰু তাকে এতিয়া বজাৰ যোৱাৰ কথা ভাবি আছিল ছিলো বজাৰত লগ এটা হ'লে গৈ ভাল লাগিল হয়
উম
উম তোমালোকৰ বাৰু সিফালক
কি হয় মই ক'ম দিয়কচোন আহি কেনে অাৰ পিছত দেউতাকে সুধিনে যদি যাব দিয়ে যাম আৰু
অ যদি যাব দিয়া মোকো খবৰ কৰিবা যাম
উম এনে আজিকালি মই বজাৰত যোৱাই নহয় লৈয়ে আহে যে
যা কি জানা গৰমৰ দিনত বজাৰ কৰিব অলপ অশান্তি
বহুত দিগদাৰ
বহুত অশান্তি আৰু আমি কি আমি গ'লেতো আৰু এটা বস্তু লৈ নাহো নহয় আমি অলপ ঘুৰি পাকি ব অ বস্তু চাব বিচাৰো ন সেইকাৰণে মানে আমাৰ কাৰণে অলপ ঠাণ্ডাৰ দিনত বজাৰত যোৱা মজা অলপ আছে আৰু মই সেইদিনা মই যাম বুলি খুব মানে ইচ্ছা কৰি গলো হ বেল বেলতলাত মানে কি হৈছে বেল আমাৰ ইতে এখন বেলতলা বজাৰ বহে দেই খুব ভাল আৰু অ
উম
মানে ইমান ধুনীয়া ধুনীয়া কুৰ্তি ওলাইছে
উম
ডেৰশকে
অ
এ বঢ়িয়া কুৰ্তি মানে তুমি ললে গমেই নাপাবা যে সেইটো ডেৰশ টকীয়া কুুৰ্তি ইমান ভাল কিন্তু ইমান ৰ'দ দিছে মই তাতে মোৰ বাচিব মই চাব মনে নগল
হ
চৰ্ত কুৰ্তি এতিয়া যে ওলাইছে যে এই যিবিলাক মানে অনলাইন আমি দেখি থাকো
অহ
সেইবিলাক গলে চাবাচোন বঢ়িয়া আৰু তোমালোকৰ গাত মানে বেছি ভাল লাগিব
উম যোৱাই নাই ৰব বহুত দিন যাম ৰ'ব এইয়া বন্ধৰ ভিতৰতে একদিন যাম ৰব
তাৰ পিছত মই মানে কি দেখি বৰ ভাল লাগিছে কিন্তু এনেকোৱা ৰ'দ মানে তালো গৰম হৈ গৈছে মই বোলো মই বজাৰ নকৰো মই ঘৰত যাওঁ আৰু হে ঘৰত আহিলো সোনকাল তাৰ পিছত আজি আৰু কিবা মানে বতৰো কিন্তু আমাৰ আজি ইমান ৰ'দ নাই ঠাণ্ডা
উম
ৰাতি বৰষুণ দিছিলে নেকি সিফালে
উম নাই দিয়া
নাই দিয়া ন অ মই কোনোবা কোনোবা মানে কৈ আছে বেলেগ ঠাইত মানে এনেই ফেচবুকত চাওঁতে গম পালোঁ কালি বোলে বৰষুণ দিলে
অ কতবা কতবা দি আছে কিন্তু
অ আমাৰ ইয়াতেতো নিদিলে মই বোলো আমতি আহি পাইছে দিলে ভাল হয়
এই নাই ৰাস্তা বহুত বেয়া হৈ আছে দুদিনমান নালাগে ৰ'ব
কেঁচা ৰাস্তা সেইখিনি অ তোমালোকৰ ফালে অ সেইটোৰ কাৰণে কিন্তু বৰ ষুণ নালাগে দেই সঁচা অহা যোৱা বিৰাট কষ্ট হয়
বহুত বেয়া হৈ আছে ৰাস্তা
উম এতিয়া আমাৰ ইফালে বাৰু ৰাস্তাটো অলপ আজিকালি মানে বোকা নহয় আৰু সেইকাৰণে ভাল কিন্তু বোকা নহ'লে কি হ বৰষুণ দিলেতো আমাৰ গোটেই ৰাস্তা পানীয়েই হৈ
অহ
সেইটো অশান্তি গাড়ী বেয়া হৈ যায় গাড়ী ওলাবই নোৱাৰে মানুহে পানী আৰু পানীতো পানী গোটেই বটল প্লাষ্টিকেদি মানে ৰাস্তা ভৰ্তি মানে ঘিণ লাগে মানে একদম
তথাপিতো আপোনালোকৰ সেইফালে অলপ ভালেই আধা ৰাস্তাটো পকা পুৰা
উম তাকে সেইটো ভাল বাৰু কিন্তু এতিয়া লাহেকে তলৰ খিনি বেয়া এইখিনি ভাল সেই বেয়া খিনি পাৰ হৈ আহোতে সেই একেই হৈ যায়
সেইটোও হয়
উম কিন্তু এই বৰষুণ নেদক কিন্তু অলপ যে এনেকে বতাহ মেঘ হৈ থাকে এই বতৰটো ভাল লাগে ন
উম
মানে মানে ঠাণ্ডা এটা পৰি আছে কিন্তু গৰমতটো যেতিয়া দিয়ে মানে একদম কিবা ঘৰৰ ভিতৰত ফেনৰ তলত থাকিও শান্তি তি নাপাওঁ
অহ
দেই মানে আৰু আমি বা বাহিৰৰ জেগাত কেনেকে থাকিম গমেই নাপাওঁ আমাৰ অসমততো বহুত ভালেই বতৰ
ছিক্স মাইলৰ ফালেটো আৰুে বেয়া বস্তু বাহ
অ গণেশগুৰি ছিক্স মাইল বোলে মানে তোমাৰ বহুত গৰম উঠে বোলে
চাৰিওফালে এ গছ বিলাক কাটি কাটি বিল্ডিং বিলাক বনাই এতিয়া তাৰমানে সিহঁতৰ মানে অৱস্থাই বেয়া
অৱস্থ আমি আৰামত আছো কাৰণক আমাৰ এইফালে গছ গছনি আছে যে
চনি আছে
উম আমাৰ এইখিনি ভাল আমি চাবাচোন তোমাৰ এই কলাক্ষেত্ৰ পাৰ হোৱাৰ পিছত মানে কি ধুনীয়া চেঁচা এটা বতাহৰ হেৰি আহে গম পোৱা নে
উম
যেতিয়া আহি থাকিবা চাবা সেই ফালৰ পৰা আহিলে যেতিয়া এইখিনি
পৰা আম বতাগল এল পি স্কুলৰ পৰাফালে আমাৰ ঠাণ্ডা ঠাণ্ডা বতাহ
অ সেই চেচা চেচা ভাব মানে ভাল লাগে লাগি যায় আহি পোৱাৰ লগে লগে হয়নে
অ অ ৰাখো দিয়ক মাহী এতিয়া
অ অ দিয়া থ